কি কৈছ
অ এইয়া অকমান পৰি আছো বিচনাতে।
অ অ
আপুনি কি কৰিছে?
মই এই চাহ একাপ বাকিবলৈ লৈছো
অ'
এতিয়া অকমান ভৰিতো ভাল পোৱা হৈছে নে নাই
ভৰি তেনেকে ভাল পোৱাই নাই নহয় একনো খোলাটো আপোনাৰ অকণো কমাই নাই
খা খতাকে নচলৈ ছোৱজনী পৰিছিলে হনো হ'ল
তাকে এই এক এক্সৰে মানে আপোনাৰ কাইলেহে ৰিপৰ্ট দিব আজি ৰিপৰ্ট নিদিলে।
অ অ অ অ
কাই চাৰে দশটা মানৰ ৰিপৰ্ট দিব মাতিছে যেনিবা
অ
আজি আপোনাৰ চাই মেলি
আজি চাই মেলি আপোনাৰ টেবলেট দিছে আকৌ এনেকে ভই আঠুত মাৰিবলৈ হেই দিছ ছে বেন মানে বেল এডাল দিছে
অ এতিয়া সেইটো কম পইচা হৈছে নে নাই ন হেল্ল' হেল্ল' হেল্ল'